অকলে আছে
উম আছো দিয়ক কি খবৰ
আছোঁ ভালে আছোঁ আছোঁ ভালে আছোঁ অ ভাত খালোঁ ভাত আজি এনেই ন দালি আৰু ভাত কেৰেলা ভাজি এনে।
হয় দিয়ক এয়া চৰি কৰিছ মনে এতিয়া ৰ'দ দিছ। মানে এনেকুৱা লাগিছে যেন ক'ত থাকিম ক'ত নাথাকিম। ইমান গৰম পৰিছে তাকে।
অলপ ঠাণ্ডা ঠাণ্ডা কে খাব লাগিব পানীলাও।
অ অ ঠাণ্ডা পেটটো ঠাণ্ডা কৰি থাকিব কাৰণে।
পেটটো ঠাণ্ডা কৰি আৰু বডিটো। মানে পানীৰ পৰিমাণটো বেছিকে কৰিব লাগিব মানে।
ননস্টপ আৰু কেনেকুৱা হৈছে আপোনাৰ বসন্ত চিজনটো আহিছে নহয় জানো।
অ অ।
সেইকাৰণে আপোনাৰ যদি পানী শৰীৰত কমি থাকে তেতিয়া আপোনাৰ সেইটো প্ৰভাৱটো বহুত পৰিব আৰু বিশেষকৈ।
উ
এই চিজনত টেঙা চেঙাবোৰ বেছি খাব লাগে।
অহ।
কাৰণে তুমি মছলা। কৰিব লাগে মছলাটো খালে কেনেকুৱা আৰু গৰমৰ আৰু গৰমহে হ'ব। চাবা চোমি যে মং মাংঘ চা। খুৱাই দিনত যদি গৰমত খোৱা তোমাৰ কেনেকুৱা লাগিব বিশেষকৈ আপুনি। হাঁহৰ মাংসটো খাই চাব তেতিয়া গম।
এই বাৰে নকব আৰু এই প্ৰেছাৰ যদি হাঁহৰ মাংস খায়।
এই হা চিধা ওপৰত যাবগৈ আৰু। সেইকাৰণে মানে গৰমত অলপ মচলা চচলা খোৱাতকৈ টেঙা। টেঙাৰ জোল সেইবোৰ মানে বইল বিশেষকৈ। শৰাইতো আমি মাছ মাংস খাই থাকো ন দুদিন মান যদি বইল খাওঁ কিবমান।
ভাল লাগে মই ৰাতি ৰাতি কৰো সাতটা মান বজাতে।
খাই পোৱা নাই মানে দেখি থাকো বইল মাছে। সেইব ফিজটো খাব খুব মন যায়।
পাৰে আপুনি এতিয়া বৰলিয়া মা -মাছটো যে। বৰলীয়া মাছটো আপোনাৰ বইল কৰি পেলাই, আ তাতে অকমাণ আদা, নহ নহৰু দি পিহি দিয়ে অকণমান জলকীয়া বা অকণমান সাৰ দি ভাল লাগে খাই, চাবচোন। কালি মই সে কি কৈ ৰ মাছ নিছিলো কিন্তু তথাপিও ইমান ভাল লগা ৰাতি বিলাহী দি বনাওঁতে কিবা। নিচনা হল ৰাতি বিলাহী চিলাহী খাবহে নালাগে।
নাই এইব এতিয়া যে সাৰ সুৰ দিয়া ছিজন যে চব বস্তু খাৰ নহয় জানো কিবা। টেষ্টটো নালাগে খাই পিনে গম পাইছেনে। কুৰ সাৰ তম আপুনি চাবচোন ফল মূল এটা আপুনি আনিব আগতে যেতিয়া আমি। যেতিয়া সৰু থাকো তেতিয়া ন এসপ্তাহ দিন থলেও কোলাতো নপৰে কিন্তু এতিয়া আপুনি আনি থওক এদিন থৈ দিয়ক। ঘৰত আপোনাৰ কৰা পৰি যাই কিবা মানে গেছ। দি পকাই।
পকাই অ এই আম খাইছিলো বজাৰৰ পৰা আনি পেলাই।
উম উম নাই এতিয়া মানে কি হৈছে আমাৰ ভালে হৈছে আৰু ওচৰতে। মানে গছ আছে আৰু মোৰ ওচৰতে আমাৰ নহয় কি। লোকেল আম আমবোৰ ভাল লাগে খাই সেইবোৰ মানে পোক চোক নায়য়ো ইমান। মিঠা কি মানে আপোনাৰ কেনেকুৱা।
অ।
আৰু তাৰমানে খাবও ভাল নালাগে আৰু কিছুমান ইমান। টেঙা দিয়ে পকা বুলি কৈ যাওক লৈ যাওক লৈ যাও খাই পেলাই দেখো যে খাব এবাৰ নোৱাৰ এবাৰ খব চ নোৱাৰ। আৰু খাব।
অ নোৱাৰি খাবলৈ এই জামুক বিলাক যে এতিয়া সেইবিলাক খাব পাৰে আপোনাৰ সেইবিলাকত খাৰ নাই ন। সেইবিলাক আৰু প্ৰেচাৰ চেচাৰৰ কাৰণেও ভাল আৰু গা আৰু ব্লাডৰ কাৰণে বিৰাট। ভাল জামুকটো আৰু ডায়বেটিছৰ কাৰণেতটো বিৰাট ভাল জামুকটো।
জামুক এব
অ। প্লামটো খাইনে আপোনালোকে? অহ। ভাল লাগে প্লামটো কিন্তু মই সেই কঁঠালটো- কঁঠালতটো নোৱাৰো দেই মই
ম কঠালে গুটি কিন্তু আমাৰ ঘৰত কঁঠাল আছে কিন্তু কথা আৰু বুজিলানে? কম ক মানে কথাটো কেনে শনা নোৱাৰো গৰম বেছি যে আৰু ভাল বস্তু গোন্ধ পাও মই। সেইটো
অ মই, মই নোৱাৰো এনেই কঁঠালটো উগিলি দিয়াৰ লগে লগে এ কিবা বমি কৰা নিচিনা যা ধৰে।
মানে দেউতা গৰমত, খ কিন্তু কঁঠালটো ভাল লাগে মোৰ কঁঠালটো ভাল নালাগে।
অ কঁঠালটো মোৰো কথা কছাল গুটিটো ভাল লাগে।
আনাৰস খাই পেলাই, জুচ হওক কিবা হওক সেইবোৰ ভাল লাগে আৰু। কিন্তু সেইয়া চাৰ চাৰ এইবোৰ থাকে সেইবোৰ মানে গৰমত অলপ উম চলিব লাগে ভালকৈ বুজিলানে?
অ, প্ৰেছাৰত মানে কি কৰিব জানেনে? কাৰোবাৰ যদি প্ৰেছাৰ আছে এই অৰ্জুন গছৰ ছাল যে ছালৰ গুৰিটো, কিনিব পাৰে বা লৈ আহিলেও হ'ল। আধা চামুচমান পানীৰ পুৰা চাহৰ নিচিনা বনাই পেলাই উতলাই অলপ সময় দচ মিনিচিনা পাঁচ মিনিটমান উতলাই পেলাই ঠাণ্ডা কৰি পানীটো খালে মানে, এই প্ৰেচাৰটো হয় হাৰ্ট পাম্পিংটো নহয় কাৰণে প্ৰেছাৰ হয়টো। সেই বস্তুটো খালে মানে হাৰ্টৰ হাৰ্টটো ষ্ট্ৰেং বঢ়ায়। তাৰপিছতে কিবা যদি হাৰ্টত ব্লকেজ থাকে সকলো খুলি দিয়ে। তাৰপিছতে মা ফালে আৰু কি কয় ভালদৰে উশাহ- নিশাহ লব পাৰে যেতিয়া এনেকুৱা হয় তেতিয়া প্ৰেছাৰবিলাক মানে কমে মোৰ মোৰ হাজবেণ্ডৰ মানে প্ৰেচাৰ হাই আছিলে ৱান থাৰ্টি এই বাই নাইন কি ইমান আছিলে মই এইবিলাক খুৱতে খুৱওঁতে এতিয়া তাৰ নৰ্মেল হৈ গৈছেগৈ
হয় নেকি এইটো ভাল কথা আপোনাৰ পৰা এ মইতো ইমান প্ৰেছাৰৰ বিষয়ে নাজানো বাৰু কিন্তু মোৰো দেউতাৰ প্ৰে প্ৰেছাৰ থাকিলে মানে কি ইমান মানে হেৰি নকৰো চুগাৰো আছে সেইকাৰণে মিঠা কম খাই আৰু আপোনাৰ টেবলেট খাই থাকে ৰাতিপুৱা এটা মানে
টেবলেট খোৱাতকে আপুনি হেৰি খাব এই ধনীয়া পানী যে, ধনীয়াটো ৰাতি তিয়াই থৈ দিব এই গোটা ধনিয়া শুকান ধনিয়াটো তিয়াই থৰি ৰাতিপুৱা সময়ত অকণমান চাহৰ পানী নিচিনা উতলাই পেলে সেনেকে খাব দিব আৰু চুগাৰো নাইকিয়া হয় প্লাছ প্ৰেচাৰো নাইকিয়া হয়।
হয় নেকি? অব ন মানে প্ৰেচাৰটো কি হয় আপোনাৰ ই টেবলেটটো খাই থাকিলে ঠিক থাকে নহলে কমি নাযায়।
কমি যাব এই বস্তুটো অৰ্জুনৰ ছালৰ পাউডাৰটো অনলাইনতো পাব আপুনি ফ্লিপকাৰ্ট অৰ্ডাৰ মানে চাব পাৰিব এতিয়া, এনেকে কেতিয়াবা অ মানে আহি যায় দুই তিন দিন আ সপ্তাহৰ ভিতৰত আহি গলে, সেইটো ব্যৱহাৰ কৰিলে মানে এ বহুত আগ আগৰ দিনৰ মানুহ সেইবিলাক ব্যৱহাৰ কৰিছিলে ন, কৰা কাৰণে মানে সেইবিলাক প্ৰেছাৰ মানে ইমান অসুবিধা নাছিলে।
উম উম। অ আগৰ দিনৰ মানুহৰ আপোনাৰ কেনেকুৱা ভাল জানে আগতে তেনেকুৱানে কষ্ট কাম বেছি কৰে যে। গম পাইছে, এতিয়া ৰাতিপুৱাই ক তোমাৰ আপোনাৰ কি কৰে, পানীৰ সৈতে মিঠৈ খাই মিঠৈটো তোমাৰ শৰীৰ কাৰণে ভাল। বেয়া বেক্টেৰিয়াবোৰ ওলা -ওলাই পেলাই হয় নে নহয়?
হয় নেকি অ এইটো মই গম নাপাওঁ দেই আ
এই আপোনাৰ কি বুলি কয় এ পেপাৰ মিলত থকা যিবোৰ আছে মোৰ ফ্ৰেনবোৰ আছে নহয় তেনেকে চাকৰি তিয়াম এইত এতিয়াহে নাইকিয়া হল বপাৰ মটো তেতিয়া সিহঁতক বোলে পাঁচ কেজি কে মিঠৈ দিয়ে সেই মি ঠৈ টো ৰাতিপুৱা অলপ সম মানে কেনেকুৱা দিয়ে আপোনাৰ যি কাম কৰি থাকে সিহঁতে পেপাৰ মিলত সেই কামত যে কিছুমান মানে ধোৱা চোৱা সোমাই ন সেইবোৰ তেতি থৈতো সতে পানী খাই দি বোলে সেই বেক্টেৰিয়া টো বোলে ওলাইে বোলে বাহিৰলৈ খৰিত তেতিয়া শৰীৰটো তেতিয়া মানে সিহঁতৰ বেমাৰ আজাৰ
কমি যায় কিন্তু এতিয়া এই চুগাৰ চুগাৰ নহয় জানো হেটো মিঠৈ।
নহয় মিঠৈটো খালে বোলে চুগাৰ নহয়।
হয় নেকি মই কিন্তু মিঠৈ অনা আছে গুৰি মিঠৈ। ভাল কিন্তু বহুত দিন ভালে আছে খাব পাৰিম নহলে।
কিন্তু মানে চুগাৰটো সেইটো কাৰণে মানে সেই মোৰ দেউতা মিঠৈ খায় উ চেনীটো নাখায় জলপান চলপান মানে মিঠৈতে দি দ কাৰণে
নহয় এতিয়া আপোনাৰ যদি ইমান এ চুগাৰ আছে দেউতাক আপুনি সেই আক ধনিয়া পানীটো খোৱাব তেতিয়া খোৱালে আপুনি নিজে গম পাব চুগাৰ লেভেল টো চব খাব পাৰিব তেতিয়া মাজে মাজে মুঠতে বেছি যদি চুগাৰ আছে তেতিয়াহ'লে অ মানে খাব পাৰিব ৰেগুলাৰ ৰাতিপুৱা খালি পেটত খাব দিব হা। তেনেকে বইল কৰি পানীটো এ চাহৰ নিচিনা।
লাগে তেওঁৰ কাৰণে বেলেগ এটা আৰু ঘৰৰ কাৰণে বেলেগ, উ চুগাৰ আছে যে পেছাৰ
পেছা এইটো পেছা হলে এতিয়া মাংসটো খাব নালাগে আৰু
সেইটোয়ে মাংসটোতেও মানে মাছটো খায় বাৰু। মাছটো বিশেষ চাব মাছটো ইমান নাখায় লোকেলটো খায়। খক শিঙি মাগুৰ এইবোৰ।
পাৰে ন সেইবিলাক মাছ, শিঙি মাগুৰ
চাপলাই এই তেলাল বস্তুবোৰ খাব নালাগে বুজিলানে। বুজিলে এই যিবোৰ মাছ মাছবোৰ চন্দা টন্দা এইবোৰ যে।
অ ৰূপচন্দা মাছটো বহুত তেল আছে জানে মই গম পাইছো।
যিবোৰ লোকেল টান মাছ যেনেকে তোমাৰ সিং হল
শ'ল মাছটো অ অ শ'ল মাছটো ভাল কিন্তু সোৱাদ নাথাকে।
অ তেনে খাব লাগে। কিন্তু সেই যিবোৰ তেল বস্তুবোৰ সেইবোৰ খাব নালাগে, তেল বস্তু বোৰে তোমৰ আপোনাৰ প্ৰেচাৰটো বেছি হাই কৰে।
মই বুজিছো তাৰমানানে কলেষ্ট্ৰলৰ পৰিমাণ ব্লাডত বেছি হলে প্ৰেচাৰটো বাঢ়ে হয়ানে, এই যে মই কৈছো এই যে অৰ্জুনৰ ছালটো যে এই কলেষ্ট্ৰল টো নাইকিয়া কৰি দিয়ে ব্লাডৰ পৰা কলেষ্ট্ৰল বিলাক লেতেৰাবলাক ওলাই দিয়ে।
কিতাপ চিতাপত পাইছো কিন্তু মই ব্যৱহাৰ কৰি পোৱা নাই।
মই ব্যৱহাৰ কৰিছো কিন্তু, মোৰ কি হৈছিলে মাজতে অ ভাল বিয়াত ভাল টোপনি অহা প্ৰব্লেম হৈছিলে মানে টোপনি নাহে আৰু ৰাতি হলে টোপনি নাহে আৰু ৰাতিপুৱা হলে বুকুখন বিষাই উঠি আহিবলৈ মন নাযায় মাথাটো ঘুৰাই তাৰ পিছত মই কি কৰিলো এই সাফ চাব এনেকে গৰম খাওঁ আৰু চাহৰ লগত, এনেকে খাওঁতে খাওঁতেতো মোৰ এতিয়া টোপনি আহে, বুকুৰ বিষ টো নাইকিয়া হৈছে মই আৰাম পাইছো। দেই সকলোকে ৰিকমেন্ট কৰিছো আৰু লিভাৰ কাৰণে, লিভাৰৰ কাৰণে যে বিৰাট ভাল আৰু তাক আপোনাৰ ডিটক্সিফাই কৰে, ফেটি লিভাৰ
অ অ অ অ এনে ডিভাৰ প্ৰব্লেম কিবা-কিবি হ'লে মই হেৰিটোকে খাওঁ হেপাতন যে
অ হেঁপাতল। অ সেইটো ভাল হয়, কিন্তু এইবিলাক কি হয় এইবিলাক যে বনৌষধি ন। আপোনাৰ একো চাইড এফেক্ট নাথাকে। পোন্ধৰ দিন নাথাকে, পোন্ধৰ দিন আপুনি খাব আকৌ পোন্ধৰ দিন ৰেষ্ট ল'ব। আকৌ পোন্ধৰ দিন খাব, পোন্ধৰ দিন ৰেষ্ট ল'ব, তেতিয়া নহয় আপুনি আপুনি নিজেই কব। যে মোৰ দেউতাৰ আগতে প্ৰেছাৰ আছিলে এতিয়া নাই।
এইটো, মানে এবাৰ কৰিব লাগিব ৰবা দেউতাৰ কাৰণে। চাই প্ৰেছাৰ থাকিলে বৰ দিগদাৰ মোৰ দেউত
নহয় কেতিয়াবা আকৌ ষ্ট্ৰক মাৰি যাব ন। ষ্ট্ৰক হৈ গ'লে পেৰালাইচিছ হ'ব, সেইবিলাক হ'ব নিদিব তাৰ আগতে নিৰ্মূল কৰিব।
অ অ' আৰু ষ্ট্ৰকটো হোৱা মানে আপোনাৰ গম পায় আৰু। মানুহ জীয়াই থকাতকৈ কি মৰাই
মৰা ভাল, তাৰমানে কেনেকুৱা জানে ষ্ট্ৰকটো এই যে তেজটো যে আমাৰ উশাহ নিশ শা ল'লে মাথা লৈ যাব লাগে যে। সেই মাথালৈ যাব নোৱাৰে, মাথালৈ যাব নোৱাৰে নে যেতিয়া এ যেতিয়া ব্লক হৈ যায়, তেতিয়াই ভিতৰত ফাটি যায় ক'বাত, ফাটি যোৱাৰ পিছত যেতিয়া কি হয় এই বস্তুতো প্ৰব্লেম, বহুত ডাঙৰ প্ৰব্লেম মোৰ ওচৰৰ মানুহ এজনৰ হ'ল কথা পাতিব নোৱাৰে জানেনে।
বেয়া লাগে ন, তাকে মই ভাবো এইবোৰ বেমাৰ যেন মাক কাকো নিদি দিয়া আৰু দেই।
অ ভগৱানে।
জ না ন কাকো নিদিয়ে, সৰু সুৰা বেমাৰ হোৱাটো বেলেগ কথা কিন্তু এইবোৰ বেমাৰ যিবোৰ মৰি ন মৰে ন এ মানে বেছি থাকিব লাগে হয়, তেনেকুৱা ব্যৱহাৰ কাকো দিব নালাগে। যিমান শত্ৰু তেওঁ নালাগে দিব, হে
নালাগে, এতিয়া মানে যি কিজন মোৰ নিজৰ ঘৰৰ আছে, সিহঁতকে ভাল কৰিব বিচাৰিছো।
উম' উম' সেইটো য়ে। আপোনাৰ লগত পাতি বহুত ভাল লাগিলে কথা গম পাইছা নে।
অ ঠিক আছে, আপোনাৰ লগতো কথা পাতি ভাল লাগিলে দেই, আপোনাৰ পৰাও জানিলো আজি।
অ ঠিকে আছে, সেই আকৌ মেছেজ কৰিব মই কথা পাতিম আপোনাৰ লগত। ঠিকে আছে, থেংক ইউ উম' বাই' বাই'।